অ'।
অ' শুনা পাইছা নে?
অ' শুনিছো শুনিছো। মোৰ মাতটো শুনা পাইছা নাই?
উম উম। কি কৰি আছা?
অ' এ তোমাৰ মই, এনেই ফেনৰ তলতে অকমান শুই আছিলো।
উম উম। ভাতপানী খালা? এয়া আছো। ভাতপানী খালা?
ভাত-পানী, সেই মই জাষ্ট খাই উঠিছোঁ। তুমি খালানে?
উম উম, নাই খোৱা, নাই খোৱা। আমাৰ উলিয়াই ঠাণ্ডা হ'ব দি থৈছে মানে। অকণ গৰম হৈ আছে ন এতিয়া।
অ' অ' অ'। বাকী খবৰ? ভালেই বাৰু দেই!
উম উম। বাকী কলেজ-চলেজ এতিয়া, উম ভালে ভালে। এতিয়া বাকী, উম চামাৰ ভেকেচন আহি আছে নহয়! কলেজ-চলেজ বন্ধ দিছেনে নাই?
অ' তোমাৰ এই বন্ধ মানে এতিয়ালৈকে তাকে দিয়া নাই মানে! দিব আৰু কাইলে দিব। কাইলৈ বন্ধ দিব আৰু।
উম উম, হয়। আমাৰো তাকে কাইলৈ মানে দিব। কাইলৈ ত্ৰিশ তাৰিখ ন? তাৰিখৰ পৰা এনাউ, মানে কাইলে এনাউন্স কৰিবহে! বাকী এতিয়া কলেজ-চলেজ গৈ থাকোনে! এ এতিয়া যিহে গৰম হয় নে নহয়? তাকে এই গৰমত। কলড্ৰিংকচ-‌চলড্ৰিংকচ খোৱা নাই?
এই মই তোমাৰ কি হ'ল গম পাইছা নাই! মই আজিকালি মানে আগতে খাইছিলোঁ দেই। আগতে তোমাৰ সেই কলেজলে যাওতে মানে, ৰেগুলাৰ তোমাৰ কলড্ৰি আগতে। কিন্তু মানে এই আজিকালি মানে নোখোৱা হ'লো মানে। কেলে গম পাই চা নাই? ক'ল্ডড্ৰিংকচ-ক'ল্ডড্ৰিংকচটো মানে এই খালে ইমান ভাল নহয় স্বাস্থ্যৰ কাৰণে। আৰু মানে, আৰু মানে আমাৰ আমাৰ এইফালে মানে তোমাৰ কেছ এটা হ'ল গম পাইছা নাই? তোমাৰ মানে এই মানে তোমাৰ এইফালে মানে মানুহ এজন আছিলে দেই আমাৰ গাঁৱৰে। তাৰপিছত মান-মানুহজন সেইদিনাখন মানে বহুত গৰম আছিলে। তোমাৰ মানে প্ৰায় পঞ্চাশ ডিগ্ৰী মান চলি আছিলে। গম পাইছা নাই টেম্পৰেচাৰটো? তাৰপিছত, অ' সেইদিনাখন মানে বহুত গৰম আছিলে। তোমাৰ মানে, তাৰপিছত কি হ'ল তাৰে মানুহজন তোমাৰ হেৰিয়ালে গৈছিলে। হাজিৰা কৰে মানে দেই। কাম কৰে, তাৰপিছত তোমাৰ হাজিৰা কৰিবলৈ গৈ মেলি তোমাৰ, হাজিৰা গোটেই দিনটো হাজিৰা কৰিলে। এনেও গৰম তাতে তে তোমাৰ হাজিৰা কৰিছে তোমাৰ, কাম পুৰা ভালকে কাম কৰি আহিছে আৰু। গোটেই গা-চা একদম পুৰা গৰম হৈ আহিছে। তাৰপিছত তেওঁ মানে একদম খুব ঠাণ্ডা খাবলৈ মন গ'ল গম পাইছা নাই? তাৰপিছত তেওঁ কি কৰিলে, অঁ তেওঁ কি কৰিলে তোমাৰ চেণ্টাৰলে আহিলে আহি পিনি তাৰ পৰা তোমাৰ ঠান্দা তোমাৰ কল্ডদ্ৰিংক এটা কিনিলে চকা দি তাৰপিছত ক'ল্ড ড্ৰিংকছটো তোমাৰ খালে খোৱাৰ পিছত মানে তাৰপিছত কি হ'ল তেওঁ তাৰপিছত ঘৰলৈ গ'ল মানে প্ৰথমতে ঠিকে আছে তাৰপিছত খোৱাৰ পিছত তেওঁ ঘৰলৈ গ'ল ঘৰলে আহি মেলি আৰু পাই চাগে তেওঁ একদম পুৰা ঠাণ্ডা লাগিছে নহয় তাৰপিছত একদম পুৰা জ্ব জ্বৰ হৈ গ'ল মানে একেচাতে তাৰপিছত অঁ তাৰ পিছত মানে কি হল গম পাইছ ন জ্বৰ হল জ্বৰ হোৱাৰ পিছ তোাৰ ঘৰৰ মানুহে ভাবিছ চাগে তোমাৰ এনেইোমাৰ নেল জ্বৰ হৈছে বুলি ভাবিছে তাৰপিছত একদম পুৰা জ্বৰ হোৱাৰ পিছত তোমাৰ গাটো ফালৰ পৰা ভৰি পৰাৰা একেবাৰে চেচা হৈ আহিলে আৰু তাৰপিছত তোমাৰ ৰা ৰাতিপুৱালে মানুহজন ঢুকাই গ'ল নহয় গম পাইছ নাই
অঁ অঁ এইটো একচোৱেলি এটা কি
অ'
এতিয়া মানে এক্সু হয় হয় হয় এতিয়া এক্সুৱেলি কি হ'ল ইমান ইমান হেভিকে টেমপেচাৰ যেতিয়া অ বড়ি টেমপেচাৰ যেতিয়া ফিপটি ডিগ্ৰী যেতিয়া মেনেজ হৈ থাকিব হঠাতে যেতিয়া মানুহে যদি অ হঠাতে যদি একেবাৰে ঠাণ্ডা ফ্ৰিজত থকা যদি ঠাণ্ডা বস্তু এটা খাই দিয়া হয় তেতিয়াহে মানুহৰ দেহৰ সেই টেমপেচাৰটো লগত ৰিয়েকচন কৰিব সেইটো এটা স্বাভাৱিক কথা হয় নে নহয় কৰিব হয় সেইটো স্বাভাৱিক কথা আৰু যদি ইমান গৰমত যদি ঠাণ্ডা খোৱা হয় তেতিয়াহ'লে যদি মানুহজনে সদায় যদি অলপ চলপ যদি ঠাণ্ডা খাই থাকে তেতিয়া বেলেগ কথা আছিলে হয় নহয় বহুদিন বহু যদি বহুত দিনৰত যদি মানুহে যদি ঠাণ্ডা খায় এই গৰমত তেতিয়াহলে মানুহ মানুহৰ মৃত্যু হ'ব পাৰে হয় নহয়
হয় হয় আচলতে হলেই মৃত্যু দেখিছা
অ মৃত্যু মৃত্যু হ'লেই হয় আৰু এতিয়া বৰ্তমান সময়ত কি চলি আছে যে অ কিছুমান মানে ডব্লি মাৰ্কেটত ডব্লিকেট কলডিংছ আহাৰ ফলত ডব্লিকেট মানে পেপচি ডব্লিকেট কলডিংচ্ ডব্লিকেট মানে বিভিন্ন ধৰণৰ চব মানে ডব্লিকেট কিছুমান ওলাব লৈছে হয় নে নহয়। তুমি দেখিছা হয়তো তুমিতো আগতে খাইছিলে আৰু আজিকালি দেখা যায় যে যি খিনি আমাৰ কলেজ ষ্টুডেণ্টে হওক বা স্কুল ষ্টুডেন্টে হওক বা যিখিনি আমাৰ মানুহ সেই সমূহে হয়তো চেটাৰলে গ'লে বা অ কোনোবা ফালে গ'লে হয়তো কোনবা যি ওচৰ দোকান চোকানে যদি বা ওচৰত যদি ৰয় তেতিয়াহ'লে হয়টো দোকানখনলৈ গৈ এটা ঠাণ্ডা খাই এইটো এটা স্বা
খাই খাই হয় এইটো স্বাভাৱিক কথা বাৰু কিন্তু আচলতে আমি অ আমি সেইটো আচলতে কন্ট্ৰল কৰিব লা গম পাইছা নাই মানে তোমাৰ অ তোমাৰ এইটো মানে খাই থকাটো মানে খুব বেয়া কথাটো মানে তোমাৰ খাই থাকিলে তোমাৰ আমাৰ শৰীৰতো মানে বহুত ক্ষতি হয় গম পাইছ নে স্বাস্থ্যটো তোমাৰ দিনক দিনে বেয়া হৈ গৈ থাকে
হয় হয় কাৰণ কলড্ৰিংচটো বহুতো মানে ৰাসায়নিক সেৱাৰ পৰা বনোৱা হয় কাৰণ কলড্ৰিংকটো নেচাৰেল হয় নেচাৰেল নেচাৰেল মানে জুচ নহয় হয়টো হয় নে নহয় আৰু হয়টো বহুত ৰা ৰাসায়নিক মানে দবৰ পৰা মিক্স কৰি বনোৱা হয় নে নহয় আৰু যাৰ ফলত নেকি আমাৰ বিভিন্ন ধৰণৰ বেমাৰ মানে বেমাৰতটো এক্সুৱেলি তেনেকে তেনেকেতো নহয় কিন্তু হ'লেও আমাৰ দেহৰ ক্ষতি হয় আমাৰ যি ইমিউন শক্তি সেইটো আমাৰ কমি কমি যোৱা দেখা পোৱা যায় যি হয়ে নহয় আমি আমি বেছি বেছি ঠাণ্ডা খালে আমাৰ গৰম শক্তি আমি গৰম যি অনুভৱ কৰোঁ সেই শ মানে কণ্ট্ৰল কৰা যিটো আমাৰ ইমিউন শক্তি হয়টো আমাৰ কমি যোৱা দে যাব যাৰ ফলত নেকি আমাৰ অলপ গৰমত আমাৰ বেছি গৰম হোৱা যেন লাগিব হয় নে নহয়
হয় হয় সেইটো হয় কিন্তু তুমি যে ক'লা এতিয়া তোমাৰ অ মানে বেমাৰ হোৱা দেখা নাযায় হয় নহয় কিন্তু আচলতে বেমাৰ হোৱা দে দেখা নাযায় নহয় বেমাৰ হয় কাৰণ মই কেলে কৈছো তোমাৰ তাৰ পৰা কি হয় আমাৰ হৃদযন্ত্ৰ ৰোগ হয় বুজিছা নাই তাৰপিছত তোমাৰ সেই আমাৰ বিভিন্ন আমাৰ আমাৰ স্বাস্থ্যৰ তোমাৰ শৰীৰৰ তোমাৰ বিভিন্ন বিভিন্ন পাৰ্টছ বিলাকত তোমাৰ সেই তেনেকোৱা ধৰণৰ তোমাৰ বেমাৰ হয় মানে তোমাৰ পাকস্থলিত তোমাৰ এফেক্ট কৰে গম পাইছা নাই সেইবিলাক তোমাৰ বিভিন্ন ধৰণৰ বেমাৰ হয় গতিকে সেইবিলাক খাব নালাগে
খাব নালাগে হয় এক্সুৱেলি আমাৰ যিটো ফ্ৰিজত যি আমাৰ ভৰাই থোৱা থাকে আৰু আজি আজিকালি বহুতো হাইড্ৰেট ফ্ৰীজ ওলাই থাকিব যত নেকি হাত ভৰালে তোমাৰ হাতটো পুৰা বৰফৰ নিচিনা ঠাণ্ডা হৈ যায় হয় নাই তুমি নিজেই যেতিয়া এটা কলডিংছ উলিয়াব যোৱা যেতিয়া সেই ফ্ৰিজ বা সেই হাইড্ৰেট ফ্ৰীজত তুমি হাতটো সোমাই কলড্ৰিংচটো উলিয়াব যোৱা তুমি তেতিয়া নিজে অনুভৱ কৰা যে হাতটো পোৱা ঠাণ্ডা হৈ গৈছে হয় নে নহয় বৰফ বহুত বিষ তেতিয়া একচুৱেলি বেমাৰ বা মানুহৰ শৰীৰ টেম্পাৰেচাৰ একেবাৰে পৰি যায় সেই কাৰণে কাৰণ আমি তেতিয়া একেবাৰে বহুতো ল' টেম্পৰেচাৰত থকা বৰফ আনি বা সেই ঠাণ্ডা আনি যেতিয়া আমি খাওঁ আমাৰ দেহৰ ভিতৰত যিটো উষ্ণতা থাকে সেই উষ্ণতাৱে এটা অ কাৰেণ্ট মানে এটা ঝাটকা পাই যায় যাৰ ফলতকি আমাৰ শৰীৰটো অহ মানে যি আমাৰ বেলেঞ্চ হৈ থাকে সেই বেলেঞ্চটো আমাৰ ডিচবেলেঞ্চ হৈ যায় যাৰ ফলত নেকি আমাৰ আমি আমি মানে মানুহবোৰ আহ বিভিন্ন ধৰণৰ বেমাৰ পৰি যোৱা দেখা পোৱা যায় একচুৱেলি যদি মানুহ মানুহজনৰ ঘৰত যদি ফ্ৰীজ আছে তেখেতে বোলে সদায় বোলে অলপ চলপ ঠাণ্ডা খাই থাকে বা দুই মান বহুত দিন মানে হলেও দুই তিনদিনৰ মূৰে মূৰে ঠাণ্ডা খাই থাকে বা নৰ্মেল ঠাণ্ডা খাই থাকে নৰ্মেল টেম্পাৰচাৰ ঠাণ্ডা খাই থাকে সৰু বেলেগ কথা যদি কোনোবা এজন ব্যক্তি বা কোনোবা এজন কোনোব এটা ল'ৰা ছোৱালী বা গৈ পেলাই যদি হঠাতে যদি বহুত ঠাণ্ডা বস্তু এটা আজি এ দিনত যদি অকনমান সৰহকে খাই দিয়ে তেতিয়াহ'লে নিশ্চয় সেইজন বেমাৰ পৰিবই ৰাতিলে চল্লিশ ঘণ্টাৰ ভিতৰত বেমাৰ পৰি বেমাৰ পৰিবই হয় নে নে নহয় আৰু সেইটো চ অহ সেইটোতো বেমাৰটোতো বৰ্তমান সময়ত বেমাৰ পৰে ডক্তৰে বে দৰৱ দিব ভাল হৈ যাব কিন্তু বৰ্তমান সময়ত যি আমাৰ ৰাস কল্ড ড্ৰিংক মাজা পেপচি সেইখিনি ওলাই আছে তাৰ ফলত মানুহখিনি আৰু ৰোগী হৈ যাব লগাছে আৰু অসুস্থতা দেখা পোৱা গৈছে কাৰণ সেইখিনি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি ডুপ্লিকেটকৈ বনোৱা হৈছে হয় নহয় আৰু হয় হয় আৰু ফেক্টৰীসমূহত ফেক্টৰীসমূহত বিশুদ্ধ পানী ব্যৱহাৰ কৰা দেখা পোৱা নাযায় আইৰন পানী কিবা পানী বিভিন্ন ধৰণৰ লে অলপ হলেও লেতেৰা পানী তাত দেখা অ পোৱা যায় আৰু হয় নে নহয় উ তুমি কি ভাবা আমি একচলি আমি হয়
অ এতিয়া তুমি কেতিয়া কি হয় গম পাইছা নাই গম গম পাইছো গম পাইছো অ এতিয়া মানে তোমাৰ এনেকোৱা ধৰণৰ তোমাৰ সেই সেইখিনি তুমি খিনি যিমানখিনি কথা কলা তুমি ইমানখিনি গুৰুত্বপূৰ্ণ কথা কলা হয় নহয় কল্ড্ৰিংছৰ ওপৰত তাত কিছুমান কোম্পানীত কি হয় লেতেৰা পানীও ব্যৱহাৰ কৰা হয় সেইবিলাকতো তোমাৰ অ সেইবিলাকতো তোমাৰ ব্যৱহাৰ কৰে হয় নহয় কিয় তাৰ লগত আৰু এটা গুৰুত্বপূৰ্ণ পূৰ্ণ কথা কি গম পাইছা নাই তাত যিটো আমাৰ চুগাৰ থাকে হেই চুগাৰ টো আচলতে বহুত বেছি পৰিমাণে থাকে কাৰণ আমি কল্ড ড্ৰিংছৰ খাও নে আমি গম পাও এনে কিমান মিঠা থাকে গতিকে এইটো আমাৰ এই যিসমূহ আমাৰ ডায়েবেটিছৰ পেচেণ্ট আছে বা ছুগাৰ হোৱা ৰোগী আছে সেই ৰোগী সকলে যদি সেই তোমাৰ অ কল্ড ড্ৰিংকচ যদি সেৱন কৰে তেনেহ'লে তেওঁলোকৰ সেই চুগাৰটো বাঢ়ি যাব আৰু যেতিয়া চুগাৰ বাঢ়ি যাব তেতিয়া হয় তেতিয়া তেওঁলোক আলতে স্বাস্থ্যৰ বহুত ক্ষতিও হ'ব আৰু তেওঁলোকৰ মানে প্ৰব্লেমে প্ৰব্লেম হব। প্ৰব্লেময়ে দেখা দিব গতিকে আমি অ গতিকে আমি সেইটো কাৰণে কি কৰিব লাগে, সেই চুগাৰ চুগাৰ থকা যিসকল ব্যক্তি আছে সেই ব্যক্তিসকল আচলতে সেই আ হেৰিটোক মানে কল্ড ড্ৰিংকচ খিনি খাবলে দিব নালাগে। আৰু এতিয়া আমি সেই চুগাৰানে কল্ড্ৰিংককৰৰ বিষয়টো ইমানখিনি কথা পালো হয় নহয়? কিন্তু আমি আচলতে এই চু মানে যিখিনি আমি ক'ল্ড ড্ৰিংকছৰ কথা কৈ আছোঁ সেই ক'ল্ড ড্ৰিংকছসমূহ আমি সেৱল নকৰি আমাৰ যেতিয়া গৰম উঠিব বা আমাৰ পুৰা মানে খুব বেছি গৰম উঠিব তেতিয়া আমি কি কৰিব লাগে আমাৰ এই প্ৰকৃতিৰ পৰা পোৱা নেমু পানী গম পাইছা নাই আমি নেমু পানী তোমাৰ চৰ্বত বনাই খাব পাৰো আমাৰ সেই ক'ল্ড ড্ৰিংকছসমূহৰ বাদ কৰি আমি সেই নেমু পানী নেমু পানী খাব পাৰোঁ। আৰু তাৰ লগতে কি গম পাইছা নাই? আমাৰ যিখিনি নাৰিকলৰ পানী নাৰিকলৰ পানীটো আমাৰ ব্ৰেইনৰ কাৰণেও কিমান ভাল আৰু আমাৰ নাৰিকলৰ পানীত কি কৰে আমাৰ শৰীৰটো অ শৰীৰটো পুৰা শীতল কৰি ৰাখে গম পাইছা নাই?
হয় হয় আৰু বৰ্তমান সময়ত দেখা পোৱা যায় যে বহুতে কাৰ্টনে কাৰ্টনে মানে কল্ড ড্ৰিংকচ আনি নিজৰ ঘৰত ফ্ৰিজত থৈ দিয়েহি হয় নহ খাবা যা হয় নহয়!
হয় হয়।
আজিকালি যি কলৰ পানী যি আগৰ দিনৰ কলহৰ পানী খালে গা হিতল পৰি যায় যাক নেকি হিতল পানী বুলি কয়। সেই শীতল পানী সেই কলহৰ পানী বতমান সময়ত দেখিবলৈ নায়েই।
নাই নাই নাই হয়। গতিকে আমি সেই হয় হয় সেইকাৰণে আমি সেই মানে কল্ড ড্ৰিংকটো কমাই খাই মেলি কি কৰিব লাগে গম পাইছা নাই, এই আমি ফল মূলৰ ৰস খাব লাগে। সে তোমাক মই এতিয়া তোমাক কৈ অ আমি সেই তোমাৰ মাটিকলহৰ পানী খাব লাগে। তাৰ পিছত আকৌ আমি সেই মই তোমাক কৈছো নেমু নেমু ৰস নেমু মানে নেমু পানী খাব লাগে আকৌ নাৰিকলৰ পানী খাব লাগে। গতিকে সেইবিলাক মানে আমাৰ প্ৰকৃতিৰ পৰা এটা এটা শীতল পানী গম পাইছা নাই? গতিকে আমি সেই সেইটো কাৰণে আমি সেইখিনি বস্তু খাব লাগে যাতে আমাৰ কোনো স্বাস্থ্যৰ ক্ষতি নহয়। আৰু আমাৰ স্বাস্থ্যটো কি হয় আমাৰ যাতে আমি স্বাস্থ্যৱান হৈ থাকো আমাৰ স্বাস্থ্যটো ভালে থাকে।
হয় হয় এতিয়া মই এতিয়া আমি মই মোৰ লগ কলেজ যাওঁ নহ, তে তেতিয়া আক আমি আমি মানে আমাৰ আমি দেখি থাকো যে কুঁহিয়াৰ পেৰা থাকে মানে পেৰবিলাক তাৰ ৰস উলিয়াই ক'লা নিমখ দি মিক্স কৰি দিয়ে আৰু সেইটো মই খায়ো পছো কি ভাল লাগে, তেনেকুৱাবোৰ খাব লাগে হয় নহয় যিবোৰ আমাৰ নেচাৰেল হয় হয় নে নহয় আৰু বৰ্তমান সময়ত ত যিবোৰ আইচক্ৰীম মান যিবোৰ কল্ড্ৰং মান ঘৰি ফুৰে ন বা বাতে বাতে তাত দেখা যায় যে সিহঁতে যি ভিত ভিতত বৰফ হোৱা থাকে সেই বফ বুত লেৰা পানী য বফ বৰ বহুত লেৰা লেতেৰা পানী বোৱা ধাকে ব এটা বৰ বৰফ ঠোৱা দেখা পোৱা যায় হয় নহয়, আমি আমি সেইবোৰ ওপৰত সতৰ্ক হৈ সেইবোৰৰ পৰা দূৰত থাকিব লাগে। আৰু আমাৰ নিজৰ স্বাস্থ্যটো ভালে ৰাখিব লাগে হয় নে নহয়? আৰু সেইকাৰণে আমি এই আমি আমাৰ যি আমাতকৈ সৰু বা আমাতকৈ ডাঙৰ যিখিনি মানে এই এইখিনি কথা নাজানে সেই সেই সকলক আমি এইবোৰ কথা ক'ব লাগে জনাব লাগে।
হয় শিকাব লাগে আমি আচলতে কি জনসাধাৰণৰ মাজত সজাগতাটো বৃদ্ধি কৰিব লাগে এই কল্ড ড্ৰিংকচৰ উপৰত গম পাইছা নাই? তেওঁলোকক আচলতে অ তেওঁলোকে বহুত মানুহে কি হয় এতিয়া তোমাৰ এই কল্ড ড্ৰিংকচৰ যিখিনি আচল ৰূপটো সেই ৰূপটো আচলতে মানুহ বহুত মানুহে গম নাপায় বহুত মানুহে এই বিষয়ে নাজানে গতিকে তেওঁলোকক আমি এই বিষয়ে বিষয়ে আচলতে সজাগতাটো বৃদ্ধি কৰিব লাগে, তেওঁলোকক এই বিষয়ে ভালকৈ বুজাই দিব লাগে তেতিয়াহে আচলতে সেই তেওঁলোকে এই কল্ড ড্ৰিংকছ সমূহ কমা খামানে মানে তেতিয়াহে তেওঁলোকে এই কল্ড ড্ৰিংকছসমূহ বেছিকৈ সেৱন নকৰিব আৰু তাৰ পৰিৱৰ্তে তেওঁলোকে সেই তোমাৰ প্ৰকৃতিৰ পৰা আহৰণ কৰা তোমাৰ ফল মূলৰ ৰস সেইবিলাক খাই মেলি তেওঁলোকৰ শৰীৰটো আচলতে শীতল কৰিবলৈ চেষ্টা কৰিব বুজি পাইছা গতিকে সেইখিনি আৰু কথা খিনি আজি তোমাৰ সৈতে ইমান খিনি কথা পাতিলো গুৰুত্বপূৰ্ণ কথা পাতিলো
উম ভাল লাগিল। অ
অ তাকে তেতিয়া আজিলৈ ৰাখিছো আৰু দিয়া উম উম